অ'।
অ', অ', কোৱা।
কোৱা।
মিটিঙৰ পৰা আহিলাগে নি।
অ', এই নাই আকৌ যাব লাগিব, এই ডাকঘৰৰ মানে এই সেইফালে যে কিবা হেৰি মে গোট বুলি কয় যে, পইচা যে ছেভিং কৰে যে ইনেই আমাৰ। তেনেকুৱা গোট এটা আছে মানে, সেইটো মিটিংহে আছে।
আচ্ছা- আচ্ছা-আচ্ছা।
গৰম বেছি কাৰণে দেৰিকে দিয়া হৈছে আৰু আমাৰ ওচৰতে।
অ', অ', আচাৰ চাচাৰ বনাইছা নে এইবাৰ।
উম, বনাইছোঁ হেৰি আমৰ আচাৰ বনাইছোঁ। তাৰপিছতেটো আছে হেৰি জলকীয়া বিহ জলকীয়া আচাৰ আছে। সৰিয়হ দি আকৌ আমৰ আচাৰ আছে। তাৰপিছতে ঐটেঙা আচাৰ আছে।
ঐটেঙা আচাৰ বনাইছা নি।
অ', ঐটেঙা আচাৰ বনাই থৈছোঁ নহয় মই।
এ মূলা কেতিয়া ওলাই অ'।
মূলা আৰু দুদিনমান দেৰি আছে।
অ', অ', এই মূলা ওলালে মূলা আচাৰহে বনাবা।
যোৱা বছৰ মূলা আচাৰটো মোৰ বনোৱাই নহ'ল অ', গাছ- গাছ আছে কেঁচা গাছ যে।
উম, গাছ কেচাই থোৱা আছে মানে আমি হেৰি গাছ আচাৰটোহে বনোৱা নাই, কেঁচাতো থৈছোঁ।
যে মূলা বুট তেনেকে দি যে আচাৰ এটা বনোৱা।
অ', এইবাৰ ভাবিছোঁ বনাম বুলি, যোৱাবাৰ বনোৱাই নহ'লে মোৰ একদম
সেইটো ভাল লাগে আৰু অলপ সৰহকে বনাবচোন মই মানে লৈ আহিম আহিলে।
অ', যোন এইবাৰ এই সৰুজনীয়ে নিছে নহয় যোন অমা নিছে হেৰি বহুতখিনি দিছোঁ, আধা কেজিমান আচাৰ অকল আমৰ দি পঠিয়াইছোঁ সেইনাখন আহোঁতে। উম, তাৰপিছত তে আছে এতিয়া বনাই থৈছোঁ, আজিকালি নিদিওঁ কাকো আগতে যোন আহে তাকে লাগে আচাৰ মানে মোৰ প্ৰায় মোৰ আচাৰ খাই চবেই ভাল পায়, এয়া, নাই বুলিয়ে কৈছোঁ মানে।
কৈছে বোলে আমাৰ ঘৰত মানে মাংস ভাত হ'লেও ধৰাচোন আচাৰকণ নহ'লে মানে খালি-খালি লাগে। উম, হম।
তাকেহে।
আগতে মোৰ লগৰ বিলাকেও কিমান খাই ভাল পায়। শুদাই শুদাই আহি খায়।
উম আগতে চিল্পাই কম খায়হি নেকি আচাৰ? চবেই নাই মামীহঁত আহিলে সৰু মামী আহোঁতেও আচাৰ লৈ যাব বিচাৰিছে। ম বোলো নাই মই আগৰ নিচিনাকে এতিয়া আচাৰ নিদিওঁ বেয়া নাপাবি কা নাপাবা। কাৰণ হেৰি মই এতিয়া মোৰ ছোৱালী দুজনী যিহেতু গুৱাহাটী হোষ্টেলত থাকে, এতিয়া আকৌ সিহঁত এ ধচোন বোলো আচাৰ কণৰ জহতে ভাতগিটা খাব পাৰে সেইকাৰণে নিদো এনেকে কৈছো। বিক্ৰীও কৰা নাই এবাৰ। আগতে বিক্ৰী কৰো আচাৰ খুব। এতিয়া নাই, বনাই বনাই থৈহে দিছো। বিক্ৰী কৰিলে আকৌ সিফালে কমি যায়গে যে।
তাকে, মোৰ মোৰ কিন্তু ইনে হেৰি এটা বনাবও মন আছে দেই। এই প্লাষ্টিকৰ বটলবিলাক লৈ যে নিজৰ লগ'টো লৈ যে এনেকে টেপ দি যে
অ, অ তাকে ভাবিছোঁ আমাৰ হেই দিব লগ' আমাৰ এন আৰই এল এমৰ ফাল পা।
তে টো তুমি তেনেকে মনিব মানুহ দোকানতে সুধি চাবা তেনেকে ৰাখে নেকি। উম।
দালিকণ বহুত ধুনীয়া হৈছে খাই চাই কেনেকে খাব ভাতকিটা মই তেনেকৈয়ে অ, অ।
অ, অ।
অ, ভাত দিছোঁ অ, বৰষুণ দিছে নেকি সেইফালে?
বৰষুণ দিছে দেই। এয়া এইকিদিন মানে কালিয়ে আজিয়ে বৰষুণটো পৰিছে অলপ।
অ। আমাৰ ই এতিয়া দিলে এচাটি দিলে, এতিয়া আকৌ কিন কিনাইহে আছে।
অ, অ।
অকণ অকণ। উম।
আমাৰ সৰুটো আজি-কালি বেছি জেদ হৈছে। মানে সি বহুত- হেৰি
অ। অ।
অ, অ। নহয়, এই অকমানি পোৱালিটো, আমাৰ অকমানি পোৱালিটো আজি-কালি বহুত খং হৈছে। একে মাক কে যদি সি যদি কান্দোতেই যদি মাকে নলয় তেতিয়াহ'লে মানে পিছত মাকলে নাযায় আৰু।
অ।
মানে যিমান মাতি থাকিলেও নাযায়, গাখীৰ দিলেও নাখায় এনে
অ ন ভেমটো বেছি।
উ হু।
খৰু ল-ছালীবিলাক তেনেকুৱাই। সিহঁতে বুজি পোৱা হৈ গ'ল মানে এতিয়া ভেম কৰিবলে।
উম, খঙত ক'ব নোৱাৰে। মোৰ কোচতেই থাকিব মানে মাকলে নাযায়।
তিনি মাহমান সকাহ দে। উতলাই দিছ
একে লাষ্টত তাক আৰু চৰি কৈ চৰি কৈছে, ভৰিত ধৰিছে। তেতিয়াহে সি মান্তি হৈছে।
হেহেতৰ গাত এতিয়া ভগৱানৰ হেৰি আছে যে চব বুজি পাওঁ। তেনেকুৱাই ল-ছালী। ঠেহ লাগেই আকৌ। উম।
বহুত ভাল লাগে এ ইয়াৰ লগত থাকিও মানে। ই ইমান হাঁহি থাকিব, ইমান কথা কৈ থাকিব।
উম, তাকেহে।
তাকে।
উম।
আমাৰ ডাঙৰটো খালী অকল মানুহক বেয়াকে ক'ব আৰু।
হুহু।
সি আজি-কালি মানে অলপ
তাৰ আজি অ পাহে বন্ধ হৈছে?
অ, অ তাৰ আজিয় পা বন্ধ হৈছে।
অ, এতিয়া উৎপাত লগাব আৰু মামা ঘৰলে যাওঁ বুলি আ।
অ, কৈয়ে আছিলে মিণ্টু মামা ঘৰলে যাম বুলি। তাৰপিছত মাহীয়ে নিদিওঁ বুলি ক'লে।
অ।
মাহীহঁত কিবা তেজপুৰলেহে ফুৰিবলে যাব হ'বলা।
অ।
উম, কিবা অগ্নিগড় কিবা-কিবি দেখুৱাবলে তাক।
অ।
উম, মোৰো ঘৰলে যাবলেহে মন, মই নাই যোৱা আজিলেকে। তেজপুৰত নামি পোৱা নাই। মানে কি হয় চাৰিআলিলে গৈছো জামুগুৰি গৈছো, তাৰ পিছত আকৌ এইবিলাক পাৰ হৈ মেলি গুৱাহাটীলৈকে আহিছো। গুৱাহাটীৰটোতো অলি-গলি চব চিনি পাওঁ আৰু।
উম।
কিন্তু সেই আমাৰ একে ওচৰতে তেজপুৰখনে চিনি নাপাওঁ।
মই যোৱা বছৰ গ'লোঁ ভাল লাগিলে। অগ্নিগড় পাহাৰ তেজপুৰত চব চালোঁগে। ধুনীয়া ধুনীয়া মন্দিৰ আছে। উম। চালোগে বাৰু। যোৱা বছৰহে চাইছোগে গৈ।
উ, আমাৰ মানে তেনেকে যোৱাই নহয় ন। বাকীবিলাকে মানে এনেকে গৰমে বন্ধত চন্ধই মিলাই মিলি যায়। আমি আকৌ সৰুৰ পৰা গৰমৰ বন্ধত জেঠাই ঘৰত পেহীহঁতৰ ঘৰ এনেকে যাওঁতেই গ'ল আৰু।
অ, তাকেহে।
ফুৰিব লাগে মানুহ। মানে এতিয়া আমি আজিলেকে শিৱসাগৰললে গৈ
অ, এইয়া এইবাৰ শিৱসাগৰলে যাব লাগিব ৰ'বা। অকমান অকণ ঠাণ্ডা পৰক শিৱসাগৰখন চোৱা নাই, ময়ো চোৱা নাই। তাকে আমিচ শিৱসাগৰখনহে চাবলে যাব লাগে অ গোটেইখিনি মিল হয়।
তাকে, আজিলেকে শিৱসাগৰত গৈ পোৱা নাই, মাজুলী গৈ পোৱা নাই।
অ', অ', দেউতা মাজতে গ'ল মাজুলীলে। উম, ৰাস চাবলে গৈছিলে।
অ', অ'।
মাজুলী আমি মাজুলীলে, এই কিবা ৰাস্তা বনাই আছে নহয়?
অ', অ'।
উম, কম সময়তে পোৱা। উম।
মাজুলীলে গ'লে মানে চ'বে ভাবে, আগতে চ'ব নাযায় কাৰণ ফেৰী দি যাব লাগে ন?
অ', সেইটোৱে, এতিয়া ৰাস্তা বনাই আছে নহয়? নমলীগড় হৈ, অ'।
উম।
দেউতাইহে চ'ব জেগা চালে কতো বাকী নাই, আমিহে আছোঁ আৰু বাকী আৰু।
অ', অ'।
তাকে
দেউতা আৰু ড্ৰাইভাৰ মানুহ, নিজে গাড়ী চলাই যাব লগাও হয়। নাইবাতো কোনোবা লগৰে লগ ধৰিলে গুচি গ'ল কিবা কামত। মতা মানুহ বিলাকো যোৱাই হয়, মাইক কি মানুহ বিলাক হে ওলাব নোৱাৰে তেনেকে ওলাও বুলি ক'লে।
তাকেহে।
আমাৰ তাতো হাফলঙলে আমাৰ মানে কলেজৰ ফালৰ পৰা হাফলঙলে নিছিলে ন?
অ'?
এতিয়াম আমি কৈছিলোঁ যে মাজুলীকে যাওঁ বুলি।
অ'?
মোৰো মন আছিলে মাজুলীলে যাওঁ বুলি তাৰপিছত আকৌ হাফলঙলে নিলে, কিন্তু মানে বেয়াও নহয় বাৰু। কাৰণ হাফ লং অসমৰ এটাই হিল ষ্টেচন হয় ন?
অ', অ'।
বৰ ধুনীয়া দেই হাফলংখন, ফুৰিবলগীয়া জেগা কিন্তু।
অ', অ'।
আমি বহুত খিনিতো নুফুৰিলোৱে মানে, ধেৰ পানী মূৰ কিবা কিবি ধেৰ জেগা আছে তাত।
অ', অ', অ', তাকে।
কলেজৰ ট্ৰিপৰ পৰা নিলে সেইটোৱে হয় মানে বেছিকে ফুৰিবলে চানছে পোৱা নাযায়।
বহাই নাথ
মোৰ ভূটানলেহে আকৌ এবাৰ যাবলে মন আছে। এবাৰ মানে তেনেকেই কলেজৰ লগৰ বিলাকৰ লগত আমি ভূটানলে গৈ ছিলো, বেছিকে লোৱা নাছিলে গাড়ী ভাড়া মানে আমি সাতজন মান মানুহ গৈছিলোঁ, সাতজন মানুহৰ পৰা মানে পাৰ পাৰ্চন আঠ এশ টকাকে লৈছে অহা যোৱা।
অ', অ'। কৰী গুচি যাব নহলে তাকেহে চাই আহিলে। অ'।
কোনোবা আহিছে নেকি?
অ', অ', এয়া আলহী আহিছে।
আপা আহিছে নেকি? অ'।
এই কিবা মিটিং এখনৰ আলোচনা কৰিবলৈ আহিছে।
আচ্ছা-আচ্ছা, এতিয়া আলোচনা কৰিব?
অ', অ', দেওবাৰলৈ সাধাৰণ সভা আছে মানে।
আচ্ছা-আচ্ছা।
ৰগী আছে প্ৰসাদত
তাকেই আৰু। এতিয়া ভাত পানী খোৱা হ'ল?
অ', অ', হল-হল অ'।
অ', অ'।
ত ভাল
ঠিকে আছে কলটো কটাৰ পিছত মিটিংখন হেৰি কৰি ল'বা।
অ', অ'।
উম-উম-উম।
উম।
দেউতাই ভাত খাই উঠি গ'ল?
অ', এই ভাত খাই উঠিলে, তামোল খাই আছে।
অ', অ'।
তকেহে, এতিয়া আক
এই দালি বনাইছিলোঁ, আলু পিটিকা আৰু আজি দ্ৰোণ ভাজিছিলোঁ। বাৰীতে আছিলে দ্ৰোণ শাক, দ্ৰোণ শাক ভাজি দিলোঁ আৰু। উম, অ', ময়ো খালোঁ। হ'ব দিয়া ন?
উম, ঠিক আছে দিয়া তুমি মিটিং কৰা মই ভাইটিৰ ওচৰলৈ যাওঁ।
উম।
ব ব প